শুনিছা নাই
অ শুনিছো শুনিছো মোৰ মাতো শুনিছা নে
উম শুনিছো শুনিছো কি কৰি আছা
এয়া তোমাৰ ফেন খন লগাই বিচনাতে অকমান বাগৰি দিছোঁ
অ ভালে কৰিছা ভালে কৰিছা
উম তুমি কি কৰিছা?
এ মও তোমাৰ সেই ফেনৰ তলতে শুই আছোঁ এনেকুৱা গৰম উঠিছে
কেহে
উম ভাত পানী খালা
ভাত পানী নাই খোৱা বনাই আছে খাম আৰু অলপ পাছত
আচ্ছা আচ্ছা
উম তুমি
ময়ো সেই খামহে আৰু আমাৰও বনাই আছে
অ
বাকী খবৰ খাতি কোৱাচোন
খবৰ খাতিয়ে আছো আৰু ভালেই, তোমালোকৰ কেনেকুৱা?
আমাৰো ভালেই ভালে বাৰু দেই উম বাকী হেৰি নহয় এইটো বহুত দিনৰ মূৰত ফোন কৰিলা আগতেই
তাকে মই বোলো ফোন চোন তুমিও নকৰা হ'লা ময়ে ফোন এটাকে কৰোঁ
তাকে ইমান দিন ফোন চোন কৰা নাছিলা যে
অ এ কি কবা ব্যস্ততা
তাকে সেইটো হয় বাৰু অহ চব আজিকালি কামত বিজি এ থাকে বাৰু সেইটো কাৰণে সেইটো কাৰণে মই ফোন চোন কৰা নাই বোলো বিজি আছা চাগে
অ
সেইটো কাৰণে মই ফোনচোন নাই কৰা
তাকেহে
উম বাকী মাহঁতৰ ভালনে
অ মা হঁতৰ ভালেই ভালেই
অঁ অ আমাৰ আৰু আমাৰো ভালেই ভালেই সেই কথা এটা গম পাইছা নাই এতিয়া যে এই ইণ্টাৰনেট যে আমাৰ
অঁ
ইণ্টাৰনেটৰ ফলত আজিকালি কিবা মানে খেতি চেটি বিলাক নোহোৱা হৈছে নহয় দেখিছা নাই
অ অ
এই তোমাৰ মানে আমাৰ মানে আমাৰ ঘৰতে হৈছিলে মানে
অ
কি হল কথাতটো গম পাইছা নাই
অ কোৱাছোন
এই তোমাৰ আমাৰ মানে এইফালে নেট নেটৱৰ্ক পোৱা নাছিলে দেই
অঁ
তাৰপিছত মই তোমাৰ সেই অনলাইনতে টাৱাৰ এটা বহাবলৈ আবেদন এখন কৰিছিলোঁ মানে।
অ'।
তাৰপিছত মই আহিলে দে, আহিল আহিলে দেই টাৱাৰ বহাবলৈ মানুহে। তাৰপিছত আমাৰ মানে কি হ'ল সেই তোমাৰ বাৰী আগফালে তোমাৰ বাৰী এখন আছে মানে তাতে তোমাৰ এডৰা মাটি এনে আছিলে, বলো সেই মাট এনে থকাতকে তোমাৰ টাৱাৰটোকে বহাই দিওঁ।
অ', অ'।
পিছত টাৱাৰটো তোমাৰ বহাই দিলোঁ তাৰপিছত কি হৈছে গম পাইছা আগতে মানে সেই টাৱাৰ বহাই দিয়া আগত আমাৰ মানে খেতিও কৰে মানে দেই।
খেতি হয়।
অ' মানে দেউতা মানে কৃষক মানে দেই।
অ', অ'।
দেউতাই মানে তোমাৰ সেইখিনি মানে বেপাৰ বাণিজ্য কৰি থাকে আৰু। খেতি বাতি কৰি, তাৰপিছত অ' তাৰপিছত তোমাৰ সেই টাৱাৰটো যেতিয়া বহাই দিলে
অ'।
তাৰ প্ৰথম প্ৰথম কেইদিন চলি আছিলে দেই তাৰপিছত এমাহ মানৰ পাছত তোমাৰ খেতি বাতিবিলাক ভাল নোহোৱা হল নহয় গম পাইছা নাই।
ভাল নোহোৱা হ'ল অ'।
এইবোৰ শস্যৰ উৎপাদনটো কমি গুচি গ'ল।
কমি গুচি গ'ল হয়।
অ' মানে তোমাৰ সেইটো বহুত বেয়া লাগি গ'ল মানে গম পাইছানে।
তাকেহে।
তোমাৰ অকল আমাৰ সেইকণে নহয় মানে, তোমাৰ সেই আমাৰ গাঁৱৰ মানে তোমাৰ আৰু মানে এক কিলোমিটাৰ মানৰ ভিতৰলৈকে মানে বহুতৰ মানে তেনেকুৱা খেতি বা তি তোমাৰ নোহোৱা হৈ গ'ল গম পাইছানে, মানে একেবাৰে নোহোৱা নহয় মানে হয় কিন্তু মানে অ' মানে শস্য উৎপাদনটো খুব কম, একদম মানে বহুত গোটেই কমি গ'ল আগৰ তুলনাত। এতিয়া তোমাৰ মানে কি হয়, মই তাৰ পিছত গম পাইছোঁ দেই। মানে মই সেইটোৰ ওপৰত মানে অধ্যয়ন কৰিলোঁ বস্তুটো কি হৈছে।
অ'।
তাৰপিছত গম পাইছোঁ যে সেই ইণ্টাৰনেট মানে যিখন টাম-টাৱাৰসমূহ থাকে, টাৱাৰ অ' টাৱাৰৰ পৰা মানে তোমাৰ যিসমূহ ৰেডিয়চন ওলাই গম পাইছা নাই। এই অ' সেই ৰেডিয়চনটো কি কৰে মানে তোমাৰ আমাৰ মাটিত মাটিৰ যিখিনি উৰ্বৰতা শক্তি মানে
অ'।
এই শক্তিখিনি তোমাৰ একদম পুৰা হ্ৰাস কৰি পেলাই মানে।
অ', অ' হ্ৰাস কৰি দিয়ে হয়, বুজি পাইছোঁ অ'।
আকৌ তোমাৰ কি হয় সেই কেঁচু, কেঁচু কুমতি যে সেই-সেইবি-সেইবিলাকো কমি যায় মানে, তোমাৰ সেই কি তোমাৰ কিছুমান মৰি যায় তোমাৰ মানে চব নমৰে মানে কিছুমান মৰি যায় মানে তোমাৰ মানে সেই ৰেডিয়েচনটোৱে মানে সিহঁতকো এফেক্ট কৰে গম পাইছা নাই
এফেক্ট কৰে হয়
সেইটো সেইটো কাৰণে মানে তোমাৰ এতিয়া খেতি বাতিও নোহোৱা হৈছে তোমাৰ গতিকে এইটো মানে সংকটে দেখা দিছে গম পাইছানে ডাঙৰ উম আৰু মানে মই ইণ্টাৰনেটৰ তাৰপিছত মই সেইটো তোমাৰ যেতিয়া সেইটো কথা গম পালোঁ তেতিয়া মই ইন্টাৰনেটৰ ওপৰত মানে সম্পূৰ্ণভাৱে ৰিচাৰ্চ কৰিছো গম পাইছানে নাই মানে সেই ইণ্টাৰনেটত ফলত মানে কি কি সুবিধা হয় কি কি অসুবিধা হয় মই চালো মানে দেই মই তোমাৰ অসুবিধা মানে মই বহুত কিবা কিবি পাই গ'লো নহয় গম পাইছা নাই
অ অসুবিধাতো ঢেৰ হয় ইণ্টাৰনেটৰ পৰা
অ' অ' তোমাৰ এতিয়া ধৰি লোৱা সুবিধাখিনিতো ঢেৰ আছে সুবিধাৰ কথা নকওঁ আজিকালি আজিকালি মানে তোমাৰ সুবিধাৰ কথা ক'ব নালাগে আৰু
অ' এইটো দেখা দেখি কথা চবেই জানে
সকলোৱে তোমাৰ ইণ্টাৰনেটৰ সৈতে জড়িত থাকেই গতিকে সেইখিনি কথা মই তোমা কাকো নকলেও হ'ল হয় নহয় সকলোৱে জানেই
এতিয়া কি হয় চবেই যিটো বস্তু লাগি থাকে সেই বস্তুটোৰ সুবিধা খিনিহে গম পায় কিন্তু অসুবিধা সমূহ কিন্তু গম নাপায়
গম নাপায় গম নাপায় সেইটো কাৰণে মই একদম পূৰা ৰিচাৰ্জ কৰিলোঁ আকৌ মানে মোৰ মই প্ৰথমতে সেইটো ইন্টাৰনেটৰ ওপৰত মোৰ একো কথা জানিবলৈ তোমাৰ জানিবলৈতো একো দৰকাৰ নাই মানে কেলে
হয়
মানে মই জানিনো কি কৰিম হয় নহয় এনে চাবলৈ গৈ চাবলৈ গ'লে সেইটো মোৰ ইউনিট সেইটো তোমাৰ নেটৱৰ্ক চলি আছে চলি আছে আও সেইটো বিষয়ে মোৰ ইমান জানিবলৈ মানে আগ্ৰহী নাছিলো মানে প্ৰথমতে কিন্তু মানে যেতিয়া আমাৰ বাৰীখনত খেতি বাতিৰ পৰিমাণটো কমি গ'ল তাৰপিছত মানে মই সেইকাৰণে সেই তাৰ কাৰণটো জানিবলৈ চেষ্টা কৰিলো আৰু মানে সেই টো অকল খেতি বাতি হেৰিয়ে নহয় গম পাইছা নে নাই এই টাৱাৰৰ পৰা যিখিন ৰে' ওলাই সেইখিনিয়ে আমাৰ মানুহকো এফেক্ট কৰে তুমি গম পাইছা
মানুহকো কৰে অ'
অ' আমাৰ মানুহৰো আচ চলতে স্বাস্থ্যৰ হানি কৰে কিন্তু সেই ৰেডিয়েচনটোৱে
হয়
আৰু আৰু তাৰ লগত কি হয় গম পাইছানে সেই তুমি এতিয়া লক্ষ্য কৰিছা নাই বাৰু কিছুমান চৰাই আমাৰ বিলুপ্তি পথত আগবাঢ়িছে নাই বাৰু বিলুপ্তিৰ দিশে
হয় হয়
অ' বিলুপ বিলুপ্তিৰ দিশে গৈ আছে দেখিছা নাই কিছুমান চৰাই আৰু অৱশ্যে কিছুমান চৰাইতো বিলুপ বিলুপ্তি হ'লেই ইতিমধ্যে
হ'লে হ'লে প্ৰায় ভাগেই হ'ল
অ' প্ৰায় ভাগেই হ'ল, মানে তোমাৰ কি হয়? সেই টাৱাৰৰ পৰা ৰেডিয়েচনটো যে ওলায়। সেইটো মানে, বহুত বেয়া! গ'ম পাইছা নাই? সেইটোৱে, অ'! সেইটোৱে মানে, কি কৰে, সেই চৰাইবিলাক যে
অ'!
চৰাইবিলাকক মানে, খুউব এফেক্ট কৰে। মানে, চৰাইবিলাক তোমাৰ কিমান আৰু মানে, একদম খুউব, কোমলীয়া নহয় জানোঁ! চৰাইবিলাক।
কুমলীয়া-কুমলীয়া, হয়।
চৰাইবিলাক মানে, একদম তোমাৰ, ইমানতো সেৰি নাই ন' চৰাইবিলাকৰ। গতিকে, সেই চ, চৰাইবিলাকক মানে, ডাইৰেক্ট এটেক কৰে। গম পাইছানে?
এটেক কৰে, হয়।
তোমাৰ, বহুত চৰাই এনেকুৱা হয় তোমাৰ, উৰি গৈ থাকোঁতে ঘপককৈ মানে, মাটিত সৰি পৰে। মানে, সেই ৰেডিয়েচনটো মানে, সিহঁতে সহ্য কৰিব নোৱাৰে।
সহ্য কৰিব নোৱাৰে।
অ'! সেই, সেইটো কাৰণে সেই, টাৱাৰৰ ৰেডিয়েচনৰ ফলত তোমাৰ, বহুত চৰাই মৰিলে। আৰু মানে, একেবাৰে বিলুপ্তিয়ে ঘটি গ'ল আৰু মৰি।
হয়!
গতিকে, সেই টাৱাৰৰ মানে, অসু ইন্টাৰনেটৰ বহুত অসুবিধা। গ'ম পাইছা নাই? মানে, সেই তেনেকুৱা, বিশেষকৈ মানে, এনেই ডাইৰেক্টটো চাবলৈ গ'লে অসুবিধা নাই। কিন্তু মানে, সেই আমাৰ, প্ৰকৃতিৰ ক্ষেত্ৰত বহুত অসুবিধা। গ'ম পাইছানে! মানে, সেই প্ৰাকৃতিক বস্তুসমূহ তোমাৰ সেৰি কৰি পেলাই। মানে, ধ্বংস কৰে। গ'ম পাইছা নাই?
হয়!
লাহে-লাহে কৈ মানে। এইটো তোমাৰ চাইলেণ্ট কিলাৰ বুলি ক'ব পাৰি। একে চাইডে নহয়। তোমাৰ লাহে-লাহে কৈ মানে, কি কৰে তোমাৰ সৰু-সৰু, সৰু-সৰুকৈ মানে, তোমাৰ আৰম্ভ কৰি তোমাৰ লাষ্টত গৈ তাৰমানে, ডাঙৰ বিপদ হৈ যায়গে। সেই বস্তু খিনি অ'! সম্পূৰ্ণৰূপে মানে, ধ্বংসই হৈ যায় মানে।
ধ্বংস। আৰু আমি যদি এটা কথা অ'!
তুমি কি ভাবা? যে মানে অ'! ইণ্টাৰনেটৰ অপকাৰ, অপকাৰ আৰু কি কি থাকিব পাৰে, তোমাৰ মতে?
অ'! এতিয়া যদি আমি চাওঁ! ইণ্টাৰনেট কি হৈছে, ইণ্টাৰনেটৰ পৰা আমি ধৰা, ডাটা পেক পাওঁ। আৰু বৰ্তমানতো আমি, গ'ম পাওঁৱেই ফাইভ জি চলি আছে।
চলি আছে, চলাই আছে।
ফাইভ জিট কি হৈছে মানে, আনলিমিটেড যিহেতু ইণ্টাৰনেট পায়। আনলিমিটেড পাওঁতে কি হৈছে, এতিয়া আমাৰ পিছৰ যিখিনি প্ৰজন্ম, আমাৰ সৰু-সৰু ল'ৰা- ছোৱালী।
অ' অ'!
সিহঁতে কি কৰে মানে, যিসমূহ আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম থাকে। তাত সিহঁতে মানে, চৰ্ট ভিডিঅ' সমূহ চাই-চাই মানে, খুউব ভাল পায়।
অ'!
আৰু নেটৰটো কোনো সীমা নাই, এতিয়া বৰ্তমান সময়ত।
অ'!
সিহঁতে মানে, যিমান মন যায়, সিমান চাব পাৰে। তেতিয়া, কি হয়! সিহঁতে মানে, সেই মোবাইলত হওঁক বা টিভিত হওঁক বা বিভিন্ন ধৰণৰ প্লেটফৰ্মত কি কৰাই? গোটেই দিনটো বিচনাত বহিব, নহ'লে এক জেগাত বহি ল'ব বহি পেলাই দিনটোৰ পুৰা মোবাইলত অকল ভিডিঅ' চাব।
অ, এ, আচলতে আমাৰ এই এতিয়া তোমাৰ যিটো জেনেৰেশ্যন, সেই জেনেৰেশ্যনটো আচল তে অৰ্ধপতণে গৈছে, গম পাইছানে!
তাকে হে।
মানে সিহঁতে তোমাৰ, একো কথা মানে ভালকে বুজিবও নোৱাৰে। সিহঁতৰ চিন্তা শক্তিটোও খুব কম, গম পাইছা নাই! এই তোমাৰ ইণ্টাৰনেট-ইণ্টাৰনেটে তোমাৰ মাথাটো বহুত এফেক্ট পেলাই মানে।
অ।
আমাৰ-আমাৰ ব্ৰেইনতো তোমাৰ বহুত কিবা-কিবি বস্তু আছে হয় নহয়!
হয়, হয়।
তাৰ মানে কিছুমান মূল্যৱান তোমাৰ বস্তুত, তোমাৰ যিবিলাক মানে বহুত ইম্পৰ্টেণ্ট সেইবিলাক কিছুমান বস্তুত ইণ্টাৰটে তোমাৰ ডাইৰেকট এটেক কৰে, গম পাইছা নাই!
এটেক কৰে, আৰু কি হয়, সেই ল'ৰা-ছোৱালী বিলাকে যে দিনটো মোবাইল চাই, তাৰ ফলত কি হয়, মোবাইলৰ যিটো পোহৰ, মোবাইলৰ পোহৰতে সিহঁতৰ চকু দেখ কৰে, তাৰ বাবে সিহঁতৰ চকু বেয়া হয়, অতি অ, অতি কম বয়স সিহঁৰ চকু বেয়া হ'ল।
চকু বেয়া হয়, হয়, হয়। গতিকে সেইটোৱে, এতিয়া তোমাৰ মানে কথাবিলাক কোনেও ভালকৈ গভীৰভাৱে ভাবি নাচায়।
ভাবি নাচায়।
এতিয়া সেইটোৱে ইণ্টাৰনেট সকলোৱে ব্যৱহাৰ কৰে, কিন্তু ইণ্টাৰনেটৰ অপকাৰৰ বিষয়েটো কোনেও আজিলৈকে একো এটা কথা কোৱা নাই।
কোৱা নাই, ভাবি নাচায়, আচলতে।
ভাবি নাচায় আচলতে, সেইটোৱে কথাটো। সেইটো কাৰণে সেইবিলাক কথা মানে অলপ গুৰুত্ব দিব লাগে আৰু।
উম।
গতিকে, ইণ্টাৰনেটৰ সেই টাৱাৰ বিলাকৰ তোমাৰ এনেকুৱা ধৰণৰ অসুবিধাও হয়, গম পাইছা নাই! এতিয়া তোমাক মই ক'লোৱেই অসুবিধা খিনি, আৰু আছে, আৰু বহুত অসুবিধা আছে। তোমাৰ এতিয়া ক'বলৈ গ'লে বহুত দীঘলীয়া হৈ যাবগে আৰু কথা-কথাটো। সেইকাৰণে, এতিয়া আৰু নকওঁ আৰু তোমাৰ তাকে, এতিয়া আজিলৈ ৰাখিছো আৰু দিয়া, আকৌ বেলেগ এদিনা কথা পাতিম।
বেলেগ এদিন পাতিম-পাতিম, নিশ্চয় পাতিম।
বাৰু ৰাখিছো দিয়া তেতিয়া।
অ, অ, হ'ব দিয়া।
অ, অ।